অ, কৰি আছা?
মই এই ভাত পানী খাই আহিছো ৰবা। তুমি কি কৰিছা?
অ মইয়ো মানে অকমান ওলাই গৈছ দিলো, এই তুমি তেতিয়া ফোন কৰোতে, তাৰপিছত মই আহিলো, আহি পাই ঘৰতে অকণমান জিৰণি লৈ মানে তোমাক এতিয়া ফোনটো কৰিলো, মানে মোৰ আজি হঠাৎ যে, মনত পৰিল যে, মানে আমি এতিয়াটো ভাল ভালেখিনি আমাৰ বয়সো হ'ল দিয়াচোন, এতিয়া আমি ভৱিষ্যতৰ কথা মানে চিন্তা কৰিবৰ সময় হ'ল। অঁ মই তাকে ঘৰত বহি বহি মানে ভাবি থাকো। মোৰতো এতিয়ালৈকে একো ভাল কাম বৰ্তমানলৈকে একো পোৱাও নাই, কি হ'ব। কি নহ'ব তাকেই হয়। মানে অকণমান ভৱিষ্যতৰ চিন্তা হৈছে মোৰ মানে তাকে ভাবিলে তোমাৰ লগত অকণমান। তেনেকে আলোচনা কৰোঁ নেকি মানে, কয় বন্ধুল-বান্ধৱীৰ লগত এনেকৈ আলোচনা কৰিলে বোলে মনটোও পাতল হয়, সেই ভাবি তোমাক ফোন কৰিলোঁ।
ঠিকে ঠিকে, মানে এইটো চিন্তাটো আমাৰ ধৰা মগজুত, এ দৈনন্দিন বেছি মানে হিচাপে আহিয়ে থাকে দিয়াচোন। যে আমি আমাৰ জীৱনত কি কৰিম বা তাৰ বিষয়ে যিখিনি। ধৰা চিন্তা ধাৰা বা তাৰ কাৰণে যিখিনি ধৰা তোমাৰ যা যোগাৰ কৰিব লাগে সেই- সকলোবিলাক ধৰা আমি দিনত মানে এবাৰ হলেও আমাৰ মগজুলৈ আহেই। যে কি কৰিলেনো ভাল হ'ব বা কোনটো। আহ পথটো বাচি ললে আমাৰ জীৱনত মানে আমি উন্নতি কৰিব পাৰিম বা আমাৰ জীৱনত। উম আমি। সমৃদ্ধি লাভ কৰিব পাৰিম, এই সকলোবোৰ চিন্তাধাৰা আমাৰ মনলৈ সদায়ে এবাৰ নহয় এবাৰ আহিয়ে থাকে।
উম তাকেইতো মানে এতিয়া এনেকুৱা হৈছে। বয়সটো গৈ আছে ঘৰৰ পৰাও মানে গৈ থাকে বোলে। চৰকাৰী চাকৰি লাগে লাগে এতিয়াতো চেষ্টাতটো কৰি আছো। কিন্তু মানে এতিয়া তোমাৰ সময়ত চাকৰিও ওলাব লাগিল বা। চাকৰি থাকি মতে পাছো কৰিব লাগিব বহুত কথা থাকে দিয়াচোন এতিয়া ঘপককেতো চৰকাৰী চাকৰিত। এটা ল'ব নোৱাৰো।
ঠিকেই কি জানানে তুমি যে- তোমাৰ কি চ চৰকাৰী চাকৰি এটা পাবৰ কাৰণে তুমি যথেষ্ট খিনি মানে- কষ্ট কৰিব লাগিব দেই, কাৰণ ধৰা- তোমাৰ তাৰে যদি চৰকাৰী চাকৰি ওলোৱাৰ পিছতো কেতিয়াবা- কি হয় তোমাৰ মানে এক মাৰ্কৰ কাৰণে বা আধা মাৰ্কৰ- আধা নম্বৰৰ কাৰণেও তোমাৰ মানে কি চাকৰিটো তুমি-
হয় এতিয়া মোৰ লগৰ দুজন মানৰ এনেকুৱা- এনেকুৱা হৈছে যে তেওঁলোকে ধুনীয়াকৈ- মানে উ ফিজিকেল পাছ কৰিলে। ৰিটেনো পাছ কৰিলে তাৰ পিছত মানে ভাইভাৰ সময়ত থাকি গল। ত চোৱাচোন কেনেকুৱা মানে পৰিস্থিতি হয়।
সঁচাকে মানে সেই সময়ত ইমান বেয়া লাগে যে গোটেইখিনি উত্তিৰ্ণ কৰি যোৱাৰ পিছত। মানে মনত এটা আশা আহে ন যে হয় আশা এটা আহে যে। আহ মই পামেই চাকৰিতটো বা মই কৰিব পাৰিমেই কিন্তু এনেকে বিফল হোৱাৰ পিছত বহুত। খিনি মানে মনতটো একেবাৰে ভাঙি যায়।
মানে ডিপ্ৰেচনো আহি যায়।
হয় হয় আকৌ তাৰ পিছত আকৌ এবাৰ যেতিয়া মানে নিজৰ ভৰিত থিয় হোৱা কাৰণে তেওঁলোকক। মানে অ সময়ৰ অলপমান দৰকাৰ হৈ দিয়াচোন যাৰ ফলত ধৰা তেওঁলোকৰ অঁ। যথেষ্ট খিনি ক্ষতি হয় যে।
হয় হয় ঠিকেই আৰু মানে মই মোৰ ক্ষেত্ৰতে হওক বা মোৰ লগৰ কেইজনৰমানে মানে এনেকুৱা হৈছে এ হল আৰু কিমান - চেষ্টা কৰি চেষ্টাটো কৰিলোৱে বহুত কেইবাৰ কিন্তু নহলে- অলপ অলপ অ মাৰ্কৰ কাৰণে বা শেষত শেষ পৰ্যায়ত- থাকি গ'লো এ বাদ দিলো আৰু ইয়াৰ সপোন মই বেলেগে কিবা- নিজাকৈ কৰো নেকি সেনেকুৱা ধৰণৰো মানে চিন্তা ভাৱনা মোৰো নহা নহয়।
হয় হয় হয় সঁচাকে এনেকুৱা ধৰণৰ চিন্তা ধাৰা বিলাক আহে, কিন্তু মই- মানে মই এটা কথা কওঁ যে, হয় সচা কথা বয়সটো- টো বয়স আৰু সময় কেতিয়াও কাৰো কাৰণে ৰৈ না ৰৈ নাথাকে ঠিক আছে। ত' আমি- সদায় মানে কষ্ট কৰিয়ে থাকিব লাগিব, বা- সদায় আমি কেতিয়াও মানে হাৰ মানিব নালাগিব আমি যদি কিবা এটা কামৰ কাৰণে হাৰ মানি দিওঁ তেতিয়া তুমি চাবা সেই কামটো তুমি কেতিয়াও আৰু সফল হব নোৱাৰা। যদি তোমাৰ মনলৈ এইটো ভাৱটো আহে যে এই নাই হ'ব আৰু বাকী বাৰ নহ'ব বা কিমাননো কৰিম ঠিক আছে এনে এনেকুৱা ধৰণৰ চিন্তা ভাৱ ধাৰ যেতিয়া তোমাৰ মুগজলৈ আহিব ন, তেতিয়া তুমি ধৰা কিমানে আৰু চিন্তা কৰি নাথাকা কিয় কিমানে- এ কষ্ট নকৰা কিয়? তোমাৰ সেই মানে মগজুৰ এঠাইত মানে সেই চিন্তা ভাৱধাৰাটো তোমাৰ বহি যায়। যাৰ ফলত ধৰা তোমাৰ যিমানে কষ্ট নকৰা কিয় যিমানে তুমি এ বা- এ মানে কৰিবলৈ চেষ্টা নকৰা কিয় সেই বস্তুটো তোমাৰ সফল হব কাৰণে যথেষ্ট খিনি তোমাৰ মানে সমস্যাৰ তুমি সন্মুখীন হ'ব লগীয়া হয় এই বস্তুটো কাৰণ মই নিজে গম পাইছো আৰু তুমি যেনেকে কৰা তুমি চৰকাৰী চাকৰি কাৰণে প্ৰস্তুতি চলাই আছা বা কৰি আছা তোমাৰ লগৰ লগত একেলগে ময়ো তেনেদৰে ধৰা চৰকাৰী চাকৰি কিছুমান প্ৰস্তুতি চলাই আছো কিন্তু কেতিয়াবা আমাৰ ধৰা হঠাৎ এ মোৰো মনলে সেনেকুৱা ধৰণৰ ভাৱধাৰা আহে। কিন্তু তাৰ পিছত আৰু আকৌ মই মানে নিজৰ মনটো সলনি কৰি মই ভাবো নাই যদি বেলেগে কৰিব পাৰিছে মই কিয় নোৱাৰিম এনেদৰে ভাবি পিনে মই নিজৰ মনটোকে মানে মই পজিটিভ কৰি পিনে আগ আকৌ সেই প্ৰচেষ্টাটোত মানে আকৌ লাগি যাও যাতে কিবা নহয় ধৰা এতিয়া হোৱা নাই ঠিক আছে বাৰু ভৱিষ্যতে কেতিয়াবা নহয় কিবা এটাটো মই ভাল কামত বা মই ভাল দিশ এটাটো বাচি লব পাৰিম।
হয় হয় তাকেইতো মানে সেইটোৱে আৰু ভগৱানক চিন্তা কৰি মানে নিজৰ কৰ্ম খিনি ভালদৰে কৰি যাওঁ কিন্তু কেতিয়াবা মানে এনেকুৱা হয় ধৰা আজিয়ে মই বহি থাকোতে হঠাৎ মনলৈ মানে অলপমান মানে হতাশা আহিল যে সময়ে গৈ আছে বয়সো গৈ আ ছে মানে এতিয়া ঘৰত পৰাও মানে কৈ থাকে প্ৰেছাৰ দিয়ে যে এতিয়ালৈকে একো ভাল নহ'ল বা বা সমাজত কি ক'ম এনেকুৱা ধৰণৰ আজিকালি তাৰ মানে এনেকুৱা হয় যে ধৰা ওচৰ চুবুৰীয়াই সুধাই বোলে আপোনাৰ ল'ৰাটো চোন বহু খিনিয়ে পঢ়িলে একো কৰা নাই নেক কি বৰ্তমান বা কি কৰি আছে এনেকৈ মানে উত্তৰ দিবলৈও মানে হেৰি মানে মনত বেয়া ভাৱ আহি যায় মানে কি ক'ম কি নক'ম সেনেকুৱা হয়।
তাকে আচল কথাটো কি জানা তোমাৰ এই আমি আমাৰ পৰিয়ালৰ মানুহখিনি মানুহৰ কথা শুনি পিনে হতাশা নহও। এই যেতিয়া ওচৰ চুবুৰীয়া মানুহ বিলাকে তোমাৰ ইটো পিছত সিটো কৈ যিকোনো কথা কয়। আহ তোমাৰ মানে আমাৰ পৰিয়ালৰ মানুহখিনি যেতিয়া কান আ ভৰা ভৰাই দিয়ে এতিয়া সেই কথাবিলাক শুনি শুনি পিনে আমি মানে হতাশাত পৰি যাওঁ। যে কি কৰো কি নকৰো এতিয়া পৰিয়ালৰ মানুহেও আমাক মানে- এ ধৰা থাট্টা বা কি কনডালি কৰি আছে বা বহুত ধৰণৰ- ধৰা কথা শুনাই আছে সেই ধৰণৰ কথা শুনি শুনি তেতিয়া মানে আমাৰ মনটো ভাঙি যায়। এইটো কথা মানে নোহোৱা নহয়, এইটো মানে বহুতৰ লগতে হয় পায়ে থাকো আজিকালি। আৰু বাৰু তুমি এটা ক থা কোৱাচোন তোমাৰ তুমি এনে ধৰা জীৱনত কি কৰিব বিচাৰ মানে তোমাৰ লক্ষ্য কি?
এতিয়াতো মই মানে উম। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাইছো কিন্তু মোৰ মানে- বেছিকৈ মোৰ মনটো ইণ্টাৰেষ্টটো হ'ল মোৰ ব্যয়ৱসায়ত। মই মানে ব্যৱসায় জৰিয়তে কিবা এটা ডাঙৰ কৰিব বিচাৰো কিন্তু মই- ঘৰৰ কথা মতেহে মানে শুনি মই অ মই ভাবিলো ঠিক আছে চেষ্টা কৰি চাওঁ। মই চাকৰিতটো কৰিওতো মই ধৰা ব্যৱসায় কৰিব পাৰিম- সেই ভাবি মানে মই ধৰা ঘৰৰ কথাটোও যাতে থাকে- বা মোৰটো থাকে সেই হিচাপে মই এইকেইদিন মানে চেষ্টা কৰিছো মই আৰু ধৰা- এটা বছৰ সময় দিম, এই বছৰটো মানে- এই বছৰটোৰ ভিতৰত যদি মোৰ কিবা হয়। ভগৱানৰ কৃপাত ঠিক আছে লাহে লাহে মই ব্যৱসায়টো আৰম্ভ কৰিম কিন্তু যদি নহয় আৰু মানে পইচা পাতি এনেকে গোটাই লৈ মই ব্যৱসায়তে মানে লাগি যাম, কাৰণ কিয় চোৱা এতিয়া সময়টোতো মোৰ বাবে ৰৈ নাথাকিব মইতো কিবা নহয় কিবা কৰিব লাগিব। মই মানে সেইটোকে ঠিৰাং লৈছো ঠিৰাং কৰিছো আৰু। কি ভাবা তুমি মই ভাল মানে সিদ্ধান্ত লৈছো নে?
অ তুমি চোৱা মানে তোমাৰ কথাটো মই ভুল বুলি কোৱা নাই। কিন্তু মই এটা কথা কব বিচাৰো যে তুমি এবছৰৰ সময় দিবা এইটো ভাল কথা। তুমি সময় দিয়া কাৰণ যিকোনো এটা ল- ক্ষ্যত উপনীত হবৰ কাৰণে তোমাৰ সময়ৰ দৰকাৰ আৰু তাতে সময় এনেও লাগিবই। কিন্তু তুমি যেতিয়া ধৰা এবছৰ পাৰ হৈ যোৱাৰ পিছত যদি ভগৱান কৰক যে- তোমাৰ হৈ যাওক চৰকাৰী চাকৰি কিন্তু ধৰা যদি নহ'ল- কা কিবা কাৰণত তেতিয়া ধৰা তুমি সেইটো কস্তু তুমি বাধি নিছিলা তুমি ধৰা- কিবা বেলেগ কাম আৰম্ভ কৰা সেইটো কথা নাই কিন্তু তাৰ লগতে তুমি ধৰা এই- কামটো একেলগে চৰকাৰী চাকৰিৰ কাৰণে যিটো তুমি- প্ৰস্তুতি চলাই আছা সেই প্ৰস্তুতিটো চলাই ৰাখিবা হয় প্ৰস্তুতি বিলাক চলাই ৰাখিবা। কাৰণ মোৰ বিশ্বাস যে এদিন নহয় এদিন- তুমি নিশ্চয় এই কাৰ্যত মানে উপনীত মানে সফল হবাই। কাৰণ যেতিয়া তুমি নিৰন্তৰ ভাৱে মানে চেষ্টা কৰি থাকিবা সেইটো তোমাৰ- কাৰণে মানে এটা কি হৈ যাব তোমাৰ তেতিয়া- এ যিবিলাক বিষয় তুমি পঢ়ি আছা সেই বিষয় বিলাকৰ ওপৰত তোমাৰ যথেষ্ট জ্ঞান হৈ যাব। যাৰ ফলত মানে ধৰা তুমি বেলেগ এটা কামত মানে ব্যস্ত থাকিলেও তোমাৰ সেই জ্ঞান খিনি তোমাৰ- পিছলৈ যথেষ্টখিনি কামত আহিব বুলি ভাবো মই।
অ তাকেইতো ঠিকেই কৈছা। তোমাৰ ওপৰত মানে যিটো কলা উপদেশটো শুনি মোৰ ভালেই লাগিলে মানে তোমাৰ কোৱা মতে মই এইখিনিয়ে বুজিলো যে ধৰা মানে যদি মই বৰ্তমানো যদি নহয় এইখিনি সময়ৰ ভিতৰত মানে মই মোৰ যি কাম মই বিচাৰিছোঁ সেই কাম আৰম্ভ কৰি তাৰ লগতে মানে আ সময়ে সময়ে মই সেই মানে বিভিন্ন পৰীক্ষা বিলাকতো মানে দি থাকিব পাৰিম বা প্ৰস্তুতি লাহেকৈ- মানে ধীৰে ধীৰে অকমানকে হ'লেও চলাই মানে মই কৰি থাকিব লাগিব যেতিয়ালৈকে মানে ধৰা বয়স থাকে। ন কাৰণ আজিকালিতো চল্লিশ পঞ্চল্লিশ বছৰ পৰ্যন্ত এনেকৈ মানে দি থাকিব পাৰি।
থাকে থাকে বয়স থা কে আৰু শেষ মহৰ্তলৈকে সদায় মানে চেষ্টা কৰি থাকা ম থাকিবা মানে মোৰ টো এটা আহ ক'ব লগীয়া কথা যে কাৰণ যেতিয়ালৈকে তোমাৰ তোমাৰ হাতত সময় থাকে তুমি তেতিয়ালৈকে মানে কামটো এৰি নিদিবা। নহলে পিছত তুমি যদি যদি সময় থকাৰ পিছতো যদি তুমি কামটো এৰি দিয়া পিছলৈ তোমাৰ মানে মনলৈ আহ তুমি মানে নিজৰ মনত মানে অ প্ৰস্তাৱনাৰ নিচিনা তোমাৰ এটা ভাৱ আহি থাকিব যে মোৰ হাতত সময় আছিল কিন্তু মই কাম বস্তুটো এৰি দিলো।
কিয় চেষ্টা আৰু এবাৰ নকৰি
হয় হয় হৈ গ'ল হয়। সেইটোয়ে সেইটো কথাই মই তোমাক বুজাব বিচাৰিছো কাৰণ এ যেতিয়া মানুহৰ হাতত সময় থাকে সেই মানুহে তেতিয়া সেই বস্তুখিনি মূল্য নাজানে। আৰু যেতিয়া সময় হেৰাই যায় তাৰে পিছতহে তোমাৰ মানে এ মানে মনলৈ আহে। হয় অ যে মনলৈ আহে যে মই কিয় কৰা নাছিলো বা মই এ কৰিব পাৰিলো হয় চাগে মই, সময় নিদিলো সেনেকুৱা ধৰণৰ ভাৱধাৰা চি
হয় হয় ঠিকেই অ ভালেই লাগিল তুমি ইমান কমখিনি সময়ৰ ভিতৰত তুমি ভালেখিনি- মোক আজি উপদেশ দিলা মোৰ মনটো মানে আজি অকমান হ'লেও এতিয়া পাতল হ'ল বা মই। কেনেদৰে আগন্তুক দিনত। আগবাঢ়ি যাম ব বিচাৰিম সেইটো মানে তুমি মোক অকণমান হ'লেও পথটো দেখুৱাই দিলা ভাল লাগিল তাৰ বাবে। তোমাক অশেষ ধন্যবাদ জনাইছো যে তুমি
বাৰু মোৰ কামনা যে তুমি ধৰা আগবাঢ়ি যোৱা আৰু চৰকাৰী চাকৰি পোৱা সেইটোয়ে কামনা আৰু।
ঠিকে আছে ভাল লাগিলে আজি আনদিনা তোমাৰ তোমাৰ খিনি শুনিব লাগিব। তোমাৰ আজি যিহেতু আমাৰ সময় অভাৱ হ'ল, আজি ইমানতে সামৰিছো দিয়া ধন্যবাদ।
হয় হয় নিশ্চয়।